অ শুনিছো।
অ
তুমি শুনিছা?
অঁ অঁ
তুমি লৰচৰ নকৰিবা, একে ঠাইতে থাকিবা নহ'লে শুনাত বৰ দিগদাৰ হয়।
অ অ হ'ব দিয়া।
অ
এই তেতিয়া ব বৰষুণ পৰিলে যে
অ
সেইকাৰণে মানে বজাৰ কৰা নহ'লেই।
অ
কাইলৈ গ'লেহে বজাৰ কৰিম আৰু।
অ
চেণ্ডেলৰ দোকানত সোমাম বুলি ভাবিছিলো চেণ্ডেল এযোৰ ল'বলৈ!
অ অ হাৱাই চেণ্ডেল?
হাৱাই চেণ্ডেল তাতোও যোৱা নহ'ল। ইমান বৰষুণ! !
অ
বৰষুণ এৰাৰ নামেই নলয়, কিন কিনিয়ীয়া বৰষুণতে তিতি তিতি ঘৰ পালোহি এতিয়া কাৰেণ্টে নাই। আহিছিলে গ'ল। আহি আমি আহি পাওঁতে উম আহি পাওঁতে নাছিলে। তাৰ পিছত আহিল যেনিবা!
অ
হল এ এতিয়া ঠাণ্ডা ইমান টেনচন নাই আৰু।
অ তুমি এই যে বিশালৰ মুখত যে আমি অ
কোৱা
বিশালৰ মুখৰ যে সেই চেন্দেলৰ দোকানখনৰ পৰা যে আমি চেন্দেল আনো
অঁ
সেই তাৰ চেন্দেল কেইযোৰে বহুত দিন যায় দিয়া ভাল ন সেইবিলাক?
অঁ ভাল কোৱালিটিবিলাকো ভাল।
ভাল অ এতিয়া তাপা অনা চেণ্ডেল এতিয়াও ফিতা চিঙাই নাই।
ফিতা নিচিঙে চেণ্ডেল নিচিঙে চেণ্ডেল হেৰি তলৰ বিধটো নাইকিয়া হৈ যায়গৈ
অ খয় গৈ গৈ শেষ হৈ যায়গে ধুনীয়া হৈ থাকে অ
উম
এতিয়া বেলেগৰ পা অ এতিয়া সেই তাৰপাৰ আনি আনি বেলেগৰ চেন্দেল পচন্দ নহয়
মোৰ তেনেকুৱাই হৈছে সেইদিনাখন মই দুযোৰ আনিছোঁ দেউতাকৰ এই আলহী দোলহী আহিলেও লাগে বো বোলে বিয়া আগত
অ
তেতিয়াই মই লৈ আহিব পাৰোঁ একেলগে তেতিয়া দুযোৰ নহয় তিনিযোৰ আনিছোঁ দে তাকৌ এযোৰ হেৰিত এই সদায় হেৰি ব্যৱহাৰ কৰিবলৈ! তাৰ পিছত আকৌ এযোৰ আলহী দুলহি আহিলে লাগে বুলি বোলে
লাগে লাগে অ অ
তেতিয়া মই লৈ আহিব পাৰোঁ ধুনীয়াকৈ।
উম
তেতিয়া আকৌ ঠাণ্ডা নহ'লেই আজি বৰষুণ পৰোঁতেহে মই মই স্পন এযোৰ অনা হয় ভাল আছিলে সেইদিনা এতিয়া আগতে হেৰিত কিনো এইখিনি ঢাকা পতি এইখিনি কুলক টাৱাৰ লগত
অ অ এই চেন্দেলৰ দোকানখনত
অ চেণ্ডেলৰ দোকান সেইখন নহয় এটা সিফালে এখন সোমাই যাব লাগে যে কচমেটিকৰ বস্তু বস্তুবিলাক যে থাকে তাৰ আগত আমি সোমাওঁৱে আগতে অ সেই বেগ বেগ জেগ কিনিছিলোঁ ডাঙৰ বেগ অ সেইটো লাইনৰ ইফালে আৰু গ'লে বাওঁ চাইডৰ পৰা আমাৰ ইফালৰ পৰা গ'লে সেইখিনিৰ পৰা এতিয়া আকৌ সেইখিনিত পচন্দে নহয় এইখন দোকানতহে বস্তু খিনি পচন্দ হয় চেন্দেল তেন্দেল
অ এইখন দোকানত ভাল লাগে বস্তুবিলাক কিনি
অঁ মোৰ আকৌ সেই তেনেকুৱা ডাঙৰ বেগ এটাও কিনিব লগা আছিলেই
ব্লেংকেট ভৰোৱা
বলেংকেট ভৰোৱা তুমি কিনিলানে
নাই মই সেই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিম বুলি ভাবিহে আছো
ফ্লিপকাৰ্টত অৰ্ডাৰ দিলে ডাঙৰ আহেনে
এ আমাৰ এই কলিয়াবৰ ভণ্টিজনীয়ে আনিছে ডাঙৰ আহিছে বোলে তাই কেইবা খনো ব্লেংকেট থব পাৰে মই লিংকতটো দি দিম দিয়া তোমাক
অঁ দিবাচোন
উম
মই এটা চাই আছিলোঁ এই ব্লেংকেট চলেংকেট ভৰাই পাম দি দিয়ে যে চেপেটা কৰি পেলাই
অঁ অঁ
চেপেটা হৈ গ'লে ধেৰ বাকচতে ব্লেংকেট কিবা কিবি ঢেৰ বস্তু চুৱেটাৰ টুৱেটাৰ তেনেকৈ পেকেটৰ ভিতৰত ভৰাই পেলাই ডাঙৰ বাকচত ভৰাই থৈ দিব পাৰা বা চকেজ গড্ৰেজ এইবিলাকত ভৰাই থ'বলৈ পাৰা কেনেকুৱা বা হয়
তাকে আনি মানি পেলাই আকৌ পিছত বা কেনেকুৱা ওলাই সেইটো চিন্তা
অঁ সেইকাৰণে অৰ্ডাৰ দিয়া নাই
আকৌ তোমাৰ এই ঢাকাই পতি পৰা ওলোৱা অ ঢাকাইপতি আনা সি ডাঙৰ ডাঙৰ বেগ বিলাক যে আগতে আমি দেৰশ এশ টকা দি আনো এতিয়া একেবাৰে তোমাৰ বহুত দাম হ'ল সেয়া
অঁ সেইদিনা মই সুধিছিলোঁ নহয় ডেৰশ টকাতে দিছিলে
তাৰপিছত।
তাৰপিছত এই মোৰ লগত যোৱাকেইজনীয়ে নলয় আৰু মই বোলো আমি তিনিজনীয়ে লওঁ। তিনটা।
অ।
স টকাকে দিছে সিহঁতক এশ টকাকে লাগে আও। মানুহজনে ডেৰশ টকাত দিছোঁ আপোনালোকে লয় যদি লওক বেলেগত নপাব। তাৰপিছত আকৌ তিনিটা ল'ম বুলি কোৱা কাৰণেহে ডেৰশ টকাকে দিছে। ইহঁতকেইজনী আকৌ ডেৰশ টকাত নলয় পিছত নললো আৰু।
অ।
উওম।
তাকেই সেইকেইটা বেগতো আকৌ বহুত খিনি বস্তু ভৰাই দিয়া ন।
অঁ বহুত ধৰে।
অ কিন্তু সেই চেণ্ডাল বেয়া হৈ গ'লে দিগদাৰ হয় আৰু।
অ। মোৰ আগতো চেইন ডাল বেয়া হ'ল। ফালিলেও কাপোৰ ভৰাই পেলাই টানা আজোৰাকৈ লৈ ফুৰোঁতে।
উম।
ফালাৰ কাৰণে হেৰি কৰা নহ'ল সেইটো পেলাই দিলোঁগৈ।
অ এতিয়া আকৌ সেই ফ্লিপকাৰ্টৰ ভণ্টি অনা বেগ বিলাক কিবা কাপোৰৰ নিচিনা। ধুবও পাৰি।
মই ফ্লিপকাৰ্টত দিছিলোঁ দুটা অৰ্ডাৰ সেইকেইটা ভালে যেনিবা। কাপোৰৰ নিচিনা ধুই দিলে চাফাও হ'ব পাৰে কিন্তু হেৰি। এখন প্লাষ্টিকৰ হেৰি লগোৱা নিচিনা মানে ক'ত কি কাপোৰ আছে ধৰিব পাৰে আৰু ইমান হেৰি নহয়েই। সি নহয় আৰু।
অ অ কি কি ভৰাব পাৰি তাত।
এই মই তাত চাদৰ মেখেলা পোৱালি সদায় পিন্ধা চাদৰ মেখেলা। পোৱালি গেঞ্জী পেণ্ট সেই তেনেকুৱাহে ভৰাই থৈ দিছোঁ।
অ ময়ো সেই তেনেকুৱাই দুটা দিছিলো এটাই ভন্টিজনীয়ে ললে। এটা মললো দুজনী ভগাই ললো আৰু পইচা সুতি। এইকেইটা বেয়া নহয় আকৌ এইকেইটা মেচৰ পৰা আনিছিলো অ।
তাক ক'ত আছে জানো বিচাৰিয়ে পোৱা নাই এই ঘৰ ভাঙোঁতে মানে চব ওলটা পুল্টা হ'ল যে বস্তুবিলাক।
অ।
মই ফ্লিপকাৰ্টত দিছিলোঁ সেইটো মেচত নহয়। হেলেকোৱা এটাত।
অ অ মই আকৌ তোমাৰ আজি হেই। ঘৰ যাও দিয়া সেই ষ্টিক এটা আনিছো। মেচপা দুশ ঊনৈশ টকা লৈছে দুশ ঊনৈশ টকা লৈ। ছে আজি আহিলে দুশ ঊনৈছ টকা।
ভাল আহিছেনে।
অ বেয়া নহয় ভাল সৰুকে থব পাৰি এতিয়া তুমি। ব্যৱহাৰ কৰোতে দীঘলকে বাৰীডাল হেৰি কৰি পেলাই। সে মকৰা জাল চাল গুচাবলে ভাল হয় আৰু।
অঁ মোক দিবাচোন।
অ দি দিম দিয়া।
লেংডো।
লিংকটো দিম তুমি দি
হয় এইবিলাক সৰু হোৱা বস্তু। হয়নে ঘৰ দুৱাৰ চাফা কৰিবলৈ
উম মেছ' ফ্লিপকাৰ্টলৈ গ'লেচোন একেবাই মানে যি দেখো তাকে লাগেই ন। হয় আকৌ ম মাইকী মানুহৰ মন বিলাকো আকৌ কিবা টাইপৰ।
অঁ দেখিলে ল'বলৈ মন যায়।
উম।
বস্তু থাকিলে সেইদিনা এ ইহঁতৰ লগত গ'লো বেড কভাৰ সিহঁতে ল'লে সৰু বেড কভাৰ এখন।
আৰদি পা মোৰ পচন্দ হ'লে মই এখন আনিলোঁ। সেইকেইটা পইচা এনেই খেদালো নাই বেট কভাখন লৈ।
অঁ।
আনিবেলৈ সামৰি থৈ দিছোঁ।
কিমান ললে সেইখনত?
কভাৰখনি দেখিলে পচন্দ হয়।
অঁ।
ল'বলৈ দুশ আশী টকা ল'লে। ছিংগুল বেড কভাৰ দুশ আশী টকা লৈছে।
অঁ।
এই বেলেগ বেলেগ ঢেই কোৱালিটি আছে নহয় ইহঁতে আনাৰ কেইখন অকন দেৰ শ নে এশ সত্তৰ তেনেকুৱা আনিলে।
অঁ।
মই আকৌ সেই এইখন পচন্দ হ'লযে মই দুশ আশী টকা দি সেইখনেই আনিলোঁ।
অঁ, নহয় একে পিয়ৰ যোনখন একেবাৰে কটন দুটা কটন আছে এটা ধৰি লোৱা দগধাৰ নিচিনা, এটা একে খোব কোমল পাতল। সেইটো দামতটো অকমান বেছি অঁ, ব্যৱহাৰ কৰিবলে ভাল গৰমত।
মই ডাবল ল'ম বুলি ভাবিছিলো। এই ডাবুলখন নলওঁ বোলো ছিংগুলখনকে লওঁচোনো। সৰু পালেংখনৰ কাৰণে, বিয়াত আলহী -দুলহী আহিলে পাৰিব লাগিব বুলিয়ে নাপ
পাৰিব লাগিব অঁ।
নলিয়া লৈ থাৱক।
এতিয়া আকৌ তোমাৰ বেছি অঁ, এতিয়া আকৌ তোমাৰ বেছি গৰমত
টো উলিওৱা যায় সিমান ধোব লগীয়া হৈ থাকে যে।
তাকেই অঁ। আৰু এনেওটো দুখন দুখন লাগেই। এখন ৰাতি পাৰি শুৱা এখন দিনৰ শুৱা।
উম।
তাতে এতিয়া গৰমত এবাৰ পৱাৰ পিছতে ধুবই লাগে ঘাঁমি
ধোব লাগেই।
অশান্তি লাগে।
ঘাঁমত নহ'লে গোন্ধ ওলাই যায় যে।
গোন্ধ ওলাই যায় অঁ।
তাই অঁ। উম
সেইকাৰণে তোমাৰ গৰমত এই ৰাতি ধৰি লোৱা বিচনা পাৰি শুৱা বিচনা কাপোৰখন সেই বগা টাইপৰ হ'ব লাগে।
অঁ
সদায়তো ধোৱা হয়ে, তথাপিতো তাৰমানে বগাখনত গৰমটো কম লাগে।
বগাখন ভাল লাগে আকৌ দেখিবলৈ।
ভাল লাগে অ।
উম মই বগাই আনিছোঁ, বগা আৰু হেৰি ৰঙৰ চি আকাশী আকাশ শিৰং নহয়, নীলা নিচিনা একেবাৰে ডাঠ নীলাটোও নহয় আৰু।
অ।
এই যলা আগতে যে নীল আছিলে নীল দেখিছিলা?
অ অ, নীল নে উজলা অ? অঁ নীল এই পাউদাৰটো যে?
পাউদাৰটো, উজ্বলা নহয় নীল এটা যে আছে? সেই সেইটো নিচিনা ৰঙৰ, আজিকালি সেয়া নাইকিয়াই। পাবলৈ।
নাইকিয়া হ'ল অ।
উম।
আৰু আজিকালি মানুহবিলাকে উজ্বলাতো ব্যৱহাৰ নকৰা হল নেকি?
অঁ।
নেদেখুৱাই উজ্বলা ব্যৱহাৰ কৰা আগতে আমি ছোৱালীটাক বগা কাপোৰ ধুলে উজলা দিমেই আৰু কথাই নাই।
অ, মই ব্যৱহাৰ কৰোঁ কিন্তু মোৰ ঘৰত লোৱা চাদৰ-তাদৰবিলাক বগা যে।
অ
তাত দিব লগা হয় আৰু গেঞ্জী, দেউতাক কৰ পিন্ধা গামোচা, বগা পিন্ধা গামোচাকেইখনত উজলা ৰুলিংপৰা ঘৰত পিন্ধা গামোচা তাত উজলাকণ দিলে ধুনীয়া ফটফটীয়া হয় যে।
অ, ভাল লাগে দেখিবলে, উম।
পাতলকে দিয়াৰ পিছত খমখমীয়া হৈ যায় দেখিবলৈ ভাল লাগে নহ'লে ৰাণীপাল অকণ দিব লাগে।
অ, এই ৰাণীপালটো ব্যৱহাৰ কৰা নাই কিন্তু ৰিভাইভটো ব্যৱহাৰ কৰিছোঁ মই, এই মাৰ টাইপৰ যে।
কিটো?
তুমি কৈছানে ৰিভাইভ ৰিভাইভ?
নাই, নাই।
সেই কামি যে কাপোৰ ধুই লৈ মাৰ দিওঁ
উম।
সেই মাৰৰ সলনি এইটো ব্যৱহাৰ কৰিব পাৰি। মই আদিত্যৰপৰা আনিছিলোগৈ। অ।
খাতি অসমীয়া ভাতৰ মাৰ।
সেইটোতো হয়েই। আগতেতো ইউনিফৰ্মবিলাক আমিতো ভাতৰ মাৰে দিওঁ, দি পেলাই যে ইচ স্কুলীয়া ইউনিফৰ্মবিলাক জাপি - জাপি তুলি তলত গাৰু তলত ভৰাই থওঁ ইস্ত্ৰি কৰিবলৈ।
অ, আগতে স্কুলত গ'লে, হাইস্কুলত পঢ়ি থাকোঁতে, এইটৰলৈকে হেৰি পিন্ধিছোঁ নহয় চাদৰ-মেখেলা। এইট পোৱাৰ পিছতহে চুৰিদাৰ দি দিছে।
নাই, আমি এই ক্লাছ টেনৰলৈকে চা চাদৰ-মেখেলাই পিন্ধিলো।
অ, কাপোৰ ইস্ত্ৰি কৰিব নালাগে আৰু। মাৰ দি একদম ৰ'দত ফিটকৈ মেলি, মাৰ থাকোঁতে কাপোৰখন চা হেৰি চাদৰখন ভাজ দি দি, কেইটামান পিন মাৰি থৈ দিওঁ।
ইহ!
তাৰপিছত আকৌ প্ৰেছ মাৰিবলৈ পিন্ধিব লাগে যে। প্ৰেছৰ ভাজে ভাজে পিং লাগে চাগে দহটা মানে পিং লাগেগৈ, গোটেইখন একে ধুনীয়া ফিট-ফাৰ্ট হৈ থাকিব লাগিব। তেতিয়াই ভাল আছিলে দিয়া, চাদৰ-মেখেলা খিনিয়ে ভাল আছিলে।
অঁ।
আজিকালি চুইজাৰ দিয়াৰ পৰা একো হেৰীয়ে নাইকিয়া হৈ গ'ল। চাদৰ-মেখেলাযোৰ ভাল লাগে হয়নে? স্কুলত পিন্ধি গ'লে, চিনি পায় মানে হাইস্কুলৰ খিনি যে চাদৰ-মেখেলা এম, ই, স্কুলৰখিনি পেন-স্কাৰ্ট, ভাল লাগে তেনেকে। উম্।
ঠিকে আছে, হ'ব দিয়া। ভাত খাওঁগৈ!
অঁ, অ, হ'ব দিয়া।
খা।
উম্